ক'ত আছা?
এ' ৰাস্তাত বহি আছোঁ, তুমি ক'ত আছা?
ঘৰতে
হয়, সিদিনা শুনিছিলোঁ তুমি তোমালোক বোলে কাৰ্বিংলং গৈ আহিছিলা?
অঁ কাৰ্বি আংলং গৈছোঁ বহুত ভাল লাগিছে। মোৰ লগৰ কেইটামানে গৈছিলে, সিহঁতৰ লগত গৈছিলোঁ? আমি ছয়জন গৈছিলোঁ।
হয়, তাত তাত জন তন চাইছিলে নেকি? আমি জন-তন চাইছে। পানী জধে মধে খাইছিলা নেকি?
অ' চাইছোঁ বিভিন্ন গছ গছনিও চাইছোঁ। বিভিন্ন ধৰণৰ ভালেই লাগে ঠাই।
পাহাৰীয়া এলেকা ন?
অঁ পাহাৰীয়া এলেকা, গোটেইখিনি পাহাৰীয়া কাৰ্বি আংলং। ভালেই লাগিছিল। সকলোৱে
হয় আমিও অঁ হয় আমিও যোৱা দেওবাৰে যে তোমাৰ এই নামেৰিৰ পৰা গৈ আহিছিলোঁ। নামেৰি গৈ আহিছিলোঁ এ আমি। এ আমি চাৰিজন গৈছিলোঁ ঐ বহুত ভাল লাগিছিল। নামিৰীৰ নদীখন যে
অ'।
এই ইমান পৰিষ্কাৰ পানী একদম তলত যে পাথৰ ডাঙৰ ডাঙৰ পাথৰ একদম। পানী পৰিষ্কাৰ পানী একদম বহুত। তললৈকে দেখা যায়, হয়, বহুত তললৈকে দেখা যায় পানী যে পানীৰ মাজত বহুত তললৈকে দেখা যায় পৰিষ্কাৰ পানী যে।
উম কেইজন গৈছিলে?
আমি চাৰিজন গৈছিলোঁ।
অঁ ভিনদেউৰ লগত
হয় নাই ফ্ৰেন্দৰ লগত।
ভাল লাগে ন?
হয় ভাল লাগে এই। হয়, এই তুমি যাবাচোন এদিন গৈ চাই আহিবা
বহুত ভাল লাগে, চাগে যোৱা নাই এতিয়ালৈকে, যাব লাগিব তেতিয়াহলে যাম আৰু দিন, বেলেগ হ'ব তেতিয়া হ'লে, অ'।